হেল্ল'।
অঁ কোৱা, হেল্ল'।
কি ক
মা মাত এ এই এইটো বৰষুণ দিছে যে বহি আছোঁ আৰু কি কৰিবা
হা?
মাততো মোৰো আহা নাই তোমাৰ নেটৱৰ্ক কি প্ৰব্লেম দি আছে। ওলাই মানে তোমাৰ বৰষুণ দিছে যে ক'তো ওলাই যাব পৰা নাই। উম তোমাৰ বৰষুণ দি আছে যে ক'তো ওলাই যাব পৰা নাই। উম উম বা এই দবা পিটা। উম তোমালোকৰ ফালে, উম উম এই দিনত ত মানে বতৰটো ইমান ভাল নাই কৰা আজি মানে ৰ'দ দি আছিলতো।
অ সেই কাৰণে। অ।
ফালৰ পৰা এফালৰ পৰা ভালেই কৰিছে দিয়া
নাই আজি চি যোৱা নাই? এ অ হেৰি
আজি শান্তিয়ে মানে শুলো গোটেই দিনডাল কালিলে আছে অ কালিলে চাৰে পাঁচটাত তাত পাবই লাগিব, উম কালিলে আছে
চাৰে পাঁচটাত?
চাৰে পাঁচ -অ চাৰে পাঁচটাত তাত পাবগৈ লাগিব।
হে। উপায় নাই দেখোন অহ।
উপায়টো নাই বাৰু।
দে দেহ উপায় নাই তেনে।
চাত উম চাহ তাহ খালা?
চাহ তাহ খালো দে, বাকি কি তই তই খালি নে নাই।
মই খালোঁ খালোঁ এই এইটো খালো খালো আজি তোমাৰ মানে চাহ আৰু পকৰী খাই দিলো ঠাণ্ডা বতৰ যে
অ ঘৰত কি পকৰী বনাইছিল নেকি? ঘৰত কি পকৰী - পকৰী বনাইছিল নেকি?
উম পকৰি বনাইছিলো পকী বনাইছিলে পকী সুটি ধুনীয়াকৈ খাই দিলো।
পকৰি কিহেদি বনালে। উম
পকৰী তোমাৰ এই এই বেচনৰ পকৰী। বেচন আকৌ কিবা কিবি বেচনৰ আৰু লগত কিবা জানো কি
ন নৰসিংহ নৰসিংহ চাৰ নৰসিংহ চৰসিংহ লৈ।
অঁ ভাল লাগে, ভাল লাগে, তেনেক খাই উ'ম, উ'ম।
তোৰ লগত হেৰি তহণ্ডৰ লগত, এন চি চি নাম। টোহণ্ডৰ লগত এ এন চি চিত নাম কোনে কোনে লগা - লগাইছে।
ৰণ, মই আৰু মমি।
অ কি এক এক একেলগে যাবি তিনিটা। হয় নেকি? এই যে দুু দো লগত থকা ছোৱালীজনী যে।
অ সেইজনী অ।
অ হয়।
তাই তাই প্ৰথম দিনাখন তাইক দেখি মানে মই অবাক হৈ গৈছো বোলো তইও যাও ত অঁ মই যাওঁ। মই কৈছোঁ অঁ ভালেই দে তেতিয়াহলে।
অ হওক দে তেনে, কিন্তু সিহত কাম কৰা ছোৱালীজনী কিন্তু পঢ়াইছে দেই ন। কিন্তু এই কাম কৰা ছোৱালী বুলি কিন্তু পঢ়াইছে দেই ছোৱালীজনী।
উম তোমাৰ তাই আকৌ তেওঁলোকৰ ৰিজাল্টো ভাল হৈছে। আ ৰিজাল্টটো ফাৰ্ষ্ট ডিভিজন কিবা। অঁ ফাইভ জি নেটেল লেটাৰ তেনেকুৱা পাইছে নেকি।
উম পাইছে পাইছে অঁ।
হলো তোমাক সেইকাৰণে পঢ়াইছে এনেই যদি পঢ়াত বেয়া হন্ততে নপঢ়া ইমান টকা খৰচা নকৰে।
উম, উম পঢ়াত ভাল দেই ছোৱালীজনী।
উম ফাৰ্ষ্ট ডিভিজন এটাল লেটাৰ। নেকি হে দ নাজানো মই ভালকে কিন্তু ফাৰ্ষ্ট ডিভিজন পাইছে বুলি জানো আও।
খিন লোক ঘৰ কাম কৰি কিন্তু বহুত খিনি কৰিছে দেই।
অ বহুত খিনি কৰিছে বহুত খিনি বা তোমাৰ। এনেকুৱা কিন্তু আমাৰ কিন্তু বেলেগ মানুহে কিন্তু তেনেকুৱা নপঢ়ায় দেই।
সেই নপঢ়া প্লাছ নোৱাৰো এনেকুৱা কাম কৰালৈ তাই পঢ় পঢ়াৰ প্ৰতি চাই আগ্ৰহ আছে সেইকাৰণে।
আগ্ৰহ আছে অঁ সেইটো কাৰণে তাইক তেনেকৈ সেইকাৰণে পঢ়িছে। অ তাইটো তাই ঘৰ ক'ত আচলতে জানো।
নাজানো ময়ো নাজানো ঘৰ ক'ত। তহঁতৰ কি এ পোন্ধৰ আগষ্টলৈকে বোলে দেইলী যাব লাগিব হয়।
অঁ ডেলি ডেলি বা টকা কেইটামান যাব উম দিনে এশ টকাকে।
কলেজ কলেজৰ ক্লাছ কেনে কেনে কেনেকে মিলাবি ডেইলি হলে।
কলেজৰ তেনেকৈ মিলাম তোমাৰ ৰাতিপুৱা যে গ'লো। ৰাতিপুৱা তোমাৰ নটা বজাত ছুটী হৈ যায় নটা বজাত। তাৰপা বাহিৰে বাহিৰে ডাইক গুচি যাম আউ বাহিৰে বাহিৰে।
অঁ তেনেকে মানে মিলাব পাৰিবি আৰু।
অঁ তেনেকৈ মিলাব লাগিব এনে বেলেগ উপায় নাই যে। বেয়া নহয় বাউ বাকী এতিয়া সেইটো কাৰণে তেনেক- যাম আও এনে কষ্ট কেইদিনমান নকৰোঁ।
তাৰ পিছত কি সপ্তাহত চাগে যাব লাগিব তাৰ পিছত ন এন চি চি।
অঁ তাৰপিছত সপ্তাহত তোমাৰ শনিয়ে দিঅ হ'ব তাৰপিছত নহয় আও।
নহয়। অ'হ।
মানে তোমাৰ তিনি বছৰ হবতো আমাৰ, তিনি বছৰ তোমাৰ মানে-
অঁ।
নে এই শত-
তাৰপিছত-
এদিন ক্লাছ এদিন পি টি-
তিন বছৰ মানে বিয়া ৰু চি কম- কম্লিট-
এই দুদিনে হ'ব দুদিনত মানে দুটা হ'ব।
তিন বছৰত মানে বি আৰ চি মানে তহঁতৰ কি তিনিবছৰত বি আৰ ৰো চি আৰু মানে- কম্পিলত হব আৰু। প্ৰথম দুবছৰ কি বি আৰু লাছ- চি তহঁতৰ চাগে হেইট যাব লাগিব। কৈ যে আগতে যে গৈছিল যে কেম্পেইন নে কি যে। তহঁতে যে আগতে যে কৈছিলি যে কেম্পেইন নে কি যে তাত। যাব অঁ
যাব লাগিব যাব লাগিব যাব লাগিব তাত তোমাৰ- আমাৰ কেইটামান চিনিয়ৰ কুমাত ক'ত ক'ত ঘূৰিছে ৰাজস্থান। কত শ্বিলং কত যে এই - ক'ত বহুত দূৰত- দূৰত গৈছে, অ', বহুত দূৰত- দূৰত
উম, যিমান দূৰ বোলে যিমান কেম্পেইন কৰিব পাৰি সিমান ভাল বোলে।
উম, তোমাৰ মানে এই এইটো যিমান দূৰত কৰা মানে। যিমান দূৰত কৰা সেইটোৰ লগত মানে নেশ্যনেল থাকে আকৌ কিবাাকিবি থাকে যে নেশ্যনেল কেম্প।
অ', অ'।
মই এই আৰ বি চি টোহে ট্ৰাই কৰিম অ'। আৰ ডি চি টো যাব চাম ৰখা, আৰ ডি চি টো তোমাৰ এই ৰিপাব্লিক ডে' কেম্প।
অ'।
তাত মানে তোমাৰ এই সেইটো তোমাৰ দেল্লী
দেল্লীত?
অ', দেল্লীত তোমাৰ এইট চিলেকশচন পৰা আমাৰ ইয়াৰ
কাটফ কেইটাহে নিয়ে চাগে আৰু?
টপ-টপ
তাৰপা চাগে টো একে টপ-টপ কেইটাহে নিব চাগে? উম তাতো একে ডাঙৰ হেৰিটো, সেইটোতো যাহ তাহ পোৱালি চাগে নিনিয়েই? অ', মানে এটা-এটা নিয়ে?
দৰং কলেজ আৰু তেজপুৰ। অ', দুইটাই এটা-এটা নিয়ে।
অ', মানে
তাকো মানে সিহতে চি চিট নাপাবও পাৰে, মানে তোমাৰ আহ সিহঁতৰ দৰিলৰ লগত কথা নহয় সিহঁতৰ মানে কালচাৰেলৰ লগত কথা।
অ', অসমৰ পৰা কিমান গৈছে তাৰপামকি লিমিটেড কেইটামানহে দিব আৰু?
লিমিটেড মানে অ', অ', তিনিটা চাৰিটা মানহে পাবগৈ চাগে লাষ্টৰ আৰু। ইমান মানে সহজ নহয় আৰু
উম-উম, হয় বাৰু অ'।
তেনেকৈ দি চালে ক'বও পাৰোঁ। তুমি-তুমি কি ভাত
হয়-হয় বাৰু। ভাত অথনী খালোঁ, খালোঁ-খালোঁ অ', খালোঁ।
ডিউটি গলানে নাই ডিউটি?
ডিউটি আজি যোৱা নাই ছুটি লৈছিলোঁ, কাইলে যাব লাগিব, কাইলে আছে।
আজি মানে দিনটো তোমাৰ বিশেষ কাম একো নহল?
আজি একো নহল, এনে শুই বহি থাকিলোঁ আৰু। চিনেমা চালোঁ কিবা চালোঁ সেইবিলাকে আৰু। শুই বহি থকা হ'ল আৰু তাৰ বাহিৰে একো নহল, এখন ডাউনলোড কৰিছ নামটো পাহৰিলোঁ ৰ কি চাইছিলে। অ', এখন ডাউনলোড কৰিছিলোঁ, পাহৰিলোঁ নামটো।
অ', ই এইখন নেকি? তোমাৰ এই এইটো, উম। আনুষকা আৰু এই ইজনী আছে যে?
নাই-নাই ন নহয়। নহয় সেয়া নহয়। কিবা বেলেগ মই কিবা পাঞ্জাবীখন ফিল্ম ডাউনলোড কৰিছিলোঁ।
অ', অ', অ', এই এইটো ৰখা পাঞ্জাবী মানে তোমাৰ মই ৰিলচত চাই আছিলোঁ তোমাৰ এইখন, কি বুলি কয়?
এ ৰিলচত যে বহুত ভাইৰেল হৈ আছে যে? সেইখন, সেইখন ডাউনলোড কৰিছিলোঁ। সেইখন চাব-চাব লাগিব, সময় পালে। আকৌ দিচম থ্ৰী খন ডাউনলোড কৰি থোৱা আছে।
কোন খন-কোন খন? চিদ্ধাৰ্থ, চিদ্ধাৰ্থ-চিদ্ধাৰ্থ। চিদ্ধাৰ্থ নহয় ৰখা কিবা এই চিদ্যাত। চিদাত
জানো কি? চিদাত।
এই এইখন চাবা মজা অ মজা চিনেমা।
কোন আছে তাত? কোন আছে?
তোমাৰ এ তাত এই ফেমাচ এক্টৰ নাই। মানে তোমাৰ ভাল লাগে চিনেমা পুৰা মজা লাগে আৰু চাই। মজা লাগিছে।
চোৱা নাই বোলা।
এই বাকী কোৱাচোন ভাত-চাত খালা নে নাই?
আজি আজি আজি ক'লৈ গলি? নে ঘৰৰ ঘৰতে থাকিলি আজি?
আজি তোমাৰ মই এইফালে পিঠা খাবলে ওলাই গৈছিলো। তোমাৰ কাম কেইটামান আছিলে এই একাউণ্ট এটা খুলিবলগীয়া। পাঞ্জাৱ বেংকৰ একাউণ্টটো খো মানে পাঞ্জাৱ একাউণ্ট এটা খুলিলো।
অ, অ।
এপ পাঞ্জাৱ বেংক আকৌ তোমাৰ একাউণ্ট খুলি তাৰপিছত এ টি এম অ এ টি এম
চি এছ পিৰ কৰিলে বেয়া পাঞ্জাব বেংক
অ তে মানে ব্ৰাঞ্চত খোলাহেঁতেনটো একাউণ্ট ধেই হ'লহেঁতেন। এইটো এতিয়া মাইন
অ।
মাইনৰ একাউণ্টটোতো নহয় তই ডাইৰেক্ট ব্ৰাঞ্চত খুলিব লা লাগিছিলে। ইয়াত এতিয়া এইডাল মাইনৰ একাউণ্টহে হ'ল আৰু।
মই তোমাৰ এই তিনিশ টকাদি খুলিছো। তোমাৰ আকৌ বোলে যেতিয়া জি পে' খুলিম ন ফোন পে' খুলিম তেতিয়া আকৌ পইচাটো ৰিফাণ্ড পাই যাম।
সেইটোতো পাবিয়েই। সেইটো তই চব বেংকতে পাবি তই এ টি এম আহিলে।
অ।
এতিয়া মানে চি এছ পি এতিয়া মাহত দছ হাজাৰ মান ট্ৰানঞ্জেকচন কৰিব পাৰিব লাগে চি এছ পিত
হে?
অ তই বেছি এমাউণ্ট ইয়াত ট্ৰানঞ্জেকশ্যন কৰিব নোৱাৰ। দছ নে ত্ৰিছ হাজাৰ তেনেকা। কিবা এটা লিমিটেচন আছে। তই ব্ৰাঞ্চত খুলিলে ভাল সেইকাৰণেতো মানুহে আকৌ চি এছ পিত নোখোলে। ‍ব্ৰাঞ্চত খুলিলেটো মেইন একাউণ্ট হৈ যায় না। ইয়াতো ইয়াতটো এইটোতো মাইনৰ একাউণ্ট হ'ল। এইডালত তই বেছি পইছা একো হেৰি কৰিব নোৱাৰ। তই যদি বোলে ধৰ এক লাখ টকা হেৰি কৰ' তই আকৌ সিহঁতৰ চি এছ পি যাৰ আণ্ডাৰত আছে সেইটো ব্ৰাঞ্চত যাব লাগিব কৰিবৰ কাৰণে।
অ, মই ভাবিছিলো আকৌ তোমাৰ এইটো একে মানে তোমাৰ এইটো একে মোক ব বহুত চলিব অ, যদি তোমাৰ মোৰ লিমিট
চলিব চলিব পাৰিবি তই চলিব পাৰিবি তই ব্ৰাঞ্চত গৈ এইটো হেৰি কৰি ল'লেই হ'ল।
কে ৱাই চি আপডেট কিবা-কিবি কৰিব লাগিব চাগে?
অ ঢেই কৰিব লাগে। ইয়াত বেছি পইচা মানে হেৰি নিদিয়ে। ইয়াত লিমিট দিয়ে। সেইকাৰণে আকৌ এতিয়া তোৰ মেক্সিমাম মানুহে যাহ তাহ মানুহে ইয়াত নুখোলে চাবিচোন চি এছ পিত। চবে ব্ৰাঞ্চত খোলে গৈ পেলাই সেইকাৰণে। উম সেইকাৰণে নোখোলে, কিন্তু হ'ব দে তোৰ এতিয়া যথেষ্ট এ একাউণ্ট এটা লাগেহে।
অ মইনো কিমান মাহত এই এইটো কৰিম হে। মইনো
সেটোৱেটো।
গৈ নাথাকো। বিছ টকা মাজে মাজে এই স তাতোত থাকিব চাগে সেয়াই
তলত পিছত টাইমত এছ বি আই একাউণ্ট এটা খুলি লবি আৰু হৈ গ'ল আও। অ পিছত পিছত টাইমত এছ বি এছ বি আই একাউণ্ট এটা খুলি লবি হৈ যাব।
এছ বি আইতটো আচলতে খুলি থবই লাগে ৰেই মো মানে পাছত এনে দিগদাৰ হ'ব।
উম।
এতিয়া বাৰু এতিয়া ইমান দৰকাৰ নহয় কিন্তু পাছত আও। উম এছ বি আই টো খুলি থব লাগিব, এছ বি আই টো পাছত লাগ- গিবনে এতিয়া নালাগে অ।
অ আৰু এছ বি আই একাউণ্ট এবাৰে খুলিব পাৰি টো যোনবাৰে খোল ভালকে খুলিবি। এছ বি আইত বাৰে একাউণ্ট খুলিব নিদিয়ে এবাৰে দিয়ে। যেতিয়াই খোল ভালকে খুলিবি সেইটোয়ে একাউণ্ট অ এয়া- মোবাইলটো পাৰি ত মোবাইলটে ইয়নতে খুলিব পাৰ। মোবাইলতো পাৰ অ মোবাইলত গৈ পেলাই ত ব্ৰাঞ্চত গুচি গ'লেই হ'ল আৰু।
তোমাৰ এয়া কৰলে হ'ল